হেল্ল'।
অ' শুনা পাইছে, মই গা ধুলো, গা ধুই এতিয়া এনেই আৰু।
অ, তুমি হেৰিটো অৰ্ডাৰ দিলা, কেকটো অৰ্ডাৰ দিলা?
অ, দিলোঁ, আহিলে।
আহিলে ন! হেৰি নামতটো লিখা আহিছে নে চাইছা নে?
মই চোৱাই নাই ৰ'ব, এই তাই পূজা কৰি আছে, উম, তাতে খুলিলে আকৌ নিব অসুবিধা হ'ব বুলি, মই চোৱাই নাই।
অ, নালাগে, নালাগে, আৰু বন হেৰি কৰিব, মই কি তালৈ যাম নেকি, ৰুমলে?
অ, আপোনাৰ কথা। ইয়াৰ পৰা একেলগে ৰেপিড অটোত যাম।
অ, অ, হ'ব, হ'ব, হ'ব, ঠিক আছে, সেইটোয়ে কৰিম দিয়া, আৰু বাকী কালি তোমাৰ কি, তুমি কেতিয়া আহিবা কালি অফিচত?
হা! মই কালি ৰাতিপুৱা।
ৰাতিপুৱা আহিবা ন! অ, অ, মই দুপৰীয়া যাম। উম, উম, উম, কালি মই ৰাতিপুৱা মানে হেৰি যাম, হেৰি এইটো ৰেজি ষ্ট্ৰেচন কৰাৰ কামত গুচি যাব লাগিব। অ। তাৰে যাব, কামত যাব লাগিব, সেইকাৰণে কালি নগ'লে আৰু ন হ'ব, এই হেৰিটো ওলাব, সেইখন কালাৰ, হেৰি লাগিব নেকি? কালাৰ থকা লাগিব নেকি? অ, অ, ব্লেক এণ্ড হোৱাইট দিলে, অ, ঘৰৰ পৰা, ঘৰৰ পৰা হেৰি কৰি গ'লে হ'ল।
হ'ব, হ'ব, আৰু নকৰিলে তাতে ওলাই, হ'লেও দিব আৰু, বেছি সময় নালাগে নহয় ফিল আপ কৰোতে। তেতিয়া হ'লে হ'ব। উম, কথা নাই, ফটো, ফটো, ফটো নিব। পাছপোৰ্ট চাইজ।
অ, ইয়াতে যি-যি ল লিখা থাকে, সেইখিনিয়ে ন।
অ, সেইখিনিয়ে।
অ, ইউনি
অ, ইউনিফৰ্মত লাগিব।
ইউনিফৰ্মৰ ফটো নাই নহয়। ইএ, মই চাব লাগিব, ইউনিফৰ্মৰ চাগে মোৰ ফটোৱেই নাই।
আজি উঠি লওক, অ, এপ্ৰণ এটা পিন্ধি উঠিলেও হ'ব ঘৰত। হেল্ল'! হেল্ল'! হেল্ল'!
হেল্ল'!
অ, শুনা মাজে-মাজে নেটৱৰ্ক নাই। উম, শুনিছোঁ।
এই অলপমান নেটৱৰ্কৰ অসুবিধা হয়। মই বোলো কৈছোঁ যে, হেৰি সেই ল'ৰাজনে ওলাই দিবনে নাই?
ওলাই দিব।
অ, তেতিয়া হ'লে মই, মই হেৰি কৰি দিম, মই উঠি লৈ যাম, তাহাঁতক তেতিয়া হ'লে তাৰ পৰা ওলাই লৈ লম।
উম, অলপ সোনকালে যাব ৰাতিপুৱা।
অ, চাৰে দহটা মানত পোৱাকে যাম।
অ, হ'ব, হ'ব।
ন দহটা মানত ওলালেও মই আহিবই লাগিব, যিহেতু ডিউটি ইভিনিঙত।
অ।
তোমালোকে কি ৰিল বনাই আছা নেকি?
নাই নাই নাই ৰিল বনোৱা নাই গা ধুলোঁ গা ধুই আৰু - এতিয়া ওলাম আৰু লাহেকে।
তুমি কি আনিছা পিন্ধিবৰ কাৰণে?
ড্ৰেছে আনিছোঁ।
বা মোক কিন্তু ফটো চটো নুঠাবা আৰু দেই।
এহ কি কথা কয়, কি কেনেকুৱা টপ আনিছে?
মই এনেই নৰ্মেল মই এই ল'ৰাই পিন্ধা টপ আনিছো টি চাৰ্ট আনিছো।
উমঁ হ। ময়ো জিন্স পিন্ধি যাম কৈছিলোঁ, জিন্স পিন্ধি যাম কৈছিলোঁ।
কিয় আক' জিন্স পিন্ধি যাব লাগে?
নহয় কালি মই কৈ আছিলোঁ তাছত তাই কৈছে নাই নাই নহ'ব নহ'ব। তাৰপিছত আৰু মোৰ ড্ৰেছ নায়েই তথাপি আৰু এটাই আছে ড্ৰেছৰ নামত।
উমঁ তোমাৰ নাথাকে বস্তু খালি তুমি যিট- তিয়া বেলেগ বেলেগ হেৰি জাগাত যোৱা কিন্তু বেলেগ বেলেগ কাপোৰত-
নহয় মোৰ গাতে নোসোমায়, শকত হৈছো যে! এতিয়া আৰু কিপাকে টানি টানি সোমাব লাগিব।
অ' মই এইটো মই হেৰিতে পিন্ধি যাম, এইট- এটোৱে পিন্ধি যাম আৰু মই মানে এক্সুৱেলি মোৰ- নহয় মই ব্লু জিন্সটো আৰু হেৰি এটা। কি কয় এইটো?
কি কি কয় টপ এটা। সেনেকে পিন্ধি যাম মই মানে বেছি হেৰি ন, মই একচুৱেলি ওলাব অঁ অঁ অঁ অঁ মই মানে ওলাবলৈ এলা লাগিলে হেইকাৰণে অঁ। এ ওলাবলে এলা লাগিলে কাৰণে- হেৰি নকৰিলো, মানে মই এই বট- বস্তুবোৰ ক'ত আছে মানে মই চোৱাই নাই, মই তাৰ পৰা আহোঁতে- উমঁ হাজবেণ্ডৰ তাৰ পৰা জাগাৰ পৰা অহাৰ পিছত হাজবেণ্ডৰ -
কি হৈ আছে?
জাগাৰ পৰা আহাৰ ত'ত ত'ত ত'ত ত'ত আছে মানে। এতিয়া বস্তুবোৰ বিচাৰিবলৈও মোৰ মানে একদম হেৰি নাই শক্তি নাই, ইমান- ভাগৰ লাগিছে।
উমঁ।
সেইকাৰণে বাকী হেৰি ক'ত আমাৰ এসেত ক'ত?
এসেত বৰ্তমান চি চি- পূজা কৰা হ'ল, পূজা কৰা হোৱাৰ পিছত এতিয়া চাগে চাহ বনাই আছে মই বাহিৰত কথা পাতি- দি আছো, নহ'লে আকৌ পূজা কৰাত ডিষ্টাৰ্ব হব বালে- হ'ল চাগে এতিয়া পুজা কৰা কি বা কৰি আছে চাহ বনাই আছে বোলে।
অঁ অঁ অঁ মোৰ ভো আহি আহি হেৰি কৰোতে ভো- ভোক লাগিলে মোৰ তাকে মই লগত যে আছে ভন্টিজনী- তাইক মই কৈছোঁ আমি আৰু কিবা এটা খাওঁৱেই নেকি?
আৰু নাখাবও এতিয়া। তাতে কিবা খাব লাগিব নহয়? তাতে আমাক খুৱাবতো পাৰ্টি দিব নহয়, অঁ চাহ খাব পাৰে বাৰু
চাহ খাওঁ দিয়া চাহে খাওঁ চি- সেইটোয়ে সেনেকে কৰো হেৰি দিছে নে নাই চুৰি দিছে নে নাই তাৰ লগত? হেৰি, কেকটো কাটিবৰ কাৰণে? ওপৰতে থাকিব চাবা, কাৰণ নেদিলে তেতিয়া আৰু লৈ হেৰি এখন লৈ যাব লাগিব, কটাৰী এখন তাইৰ তাইৰ যি কটাৰী চটাৰী আছে সেই এখন লৈ যাব লাগিব। তেনেকুৱাকে। আৰু বাকী হেৰিত যাবানে সেইদিনা আমি টুৱেন্টি ফ'ৰত যে যাম বুলি ভাবিছো।
টুৱেণ্টি ফ'ৰত টো চাই লওঁ মোৰ হেৰিটো।
অ' অ' মোৰো হেনেকুৱাই হৈ আছে মোৰ আৰু হ'ব লগা হৈ আছে, যদি হয় তে তিয়াতো নহ'ব আৰু মই দিছে ন অ
ত এডালে দিছে দেখোন।
অঁ সিহঁতে এদালেই দিয়ে কাৰণ আজিকালি বহুত বিজনেচ বহুত দাম হয়।
অৱশ্যে, ঠিকো আছে ইমান আৰু সৰু বাচ্ছা নিচিনা দি ব ভাল নালাগে দিলেও ভাল নালাগে।
বেয়াও হয়, ইমান কেইডাল নালাগে সেইকাৰণে হেৰি নহয় মই বোলো মই আজি, হ'ব দিয়া হ'ব দিয়া যদি এনেও তাতে হেৰি পাম আমি য'ত যাম তাতে থাকে যদি বেয়া হোৱা যেন পাওঁ তাৰ পৰা এটা লৈ লম আৰু। খাবলে বেয়া হোৱা যেন পাওঁ যদি হয় নে, তাই যদি খাব বেয়া পাই তেতিয়া লৈ ল'ম আৰু তাইৰ হিচাপত।
উম।
হেৰি, বাকী হেৰি কিবা এটা কথা কব ওলাইছিলো আমি যে সেই তেইছ তাৰিখে যে যাম আমি তিনিটা হেৰি কি হব মানে, কিবা পঢ়ি যাব লাগিব নেকি?
পঢ়ি, পঢ়ি যাব নালাগে। প্ৰী টেষ্ট, পোষ্ট টেষ্ট।
অ, ব্ৰেকফাষ্টৰ আগত যে সেইটো হ'ব কি হ'ব এতিয়া?
আমাৰ নলেজ খিনিহে চেক কৰিব কিমান জানো। তাৰপিছত যেতিয়া অ সেইটোতো নাই কি টপিকৰ ওপৰত বা সেইটোও মই নাজানো।
সেইটো হেৰি হে, নাৰছিং নাৰছিং হেৰি কিবা অ, হেৰি আ পেচেণ্ট কি কয় নাৰ্ছেছ ৰোল ইন পেচেণ্ট বেটছাইড চাগে।
অ', যি পাৰো লিকিম আৰু। উম উম, অ তাকে। তাৰ আগতে অলপমান কিবা কিবি হেৰি কৰি লম ভুল ভুলে চুলে লিখি দিম।
অহ হ'ব হ'ব, মই চই চাই লিখিম। মই চাই চাই লিখিম উম। কে আৰু, হা? আঠটাৰ পৰা আছে বুলি কৈছে, ত মোৰ এতিয়া মই অ মৰ্ণিং ডিউ টি যাৰ আছে কাৰবাৰ আছে এইৰে আছে চাগে মৰ্ণিং ডিউটি মৰ্ণং ডিউটি আছে ন খালি সেইদিনা চেভেন থাৰ্টিত আহি যাবা দেই পোৱাকে। টুৱেণ্টি থ্ৰী টুৱেণ্টি থ্ৰিৰ দিনা ছেভেন থাৰ্টিত পোৱাকে আহি গলে
সেইদিনা মঙ্গলবাৰে হৈছে কি খাম মই
অঁ ময়ো একো নাখাওঁ। মঙলবাৰে নেকি?
খাব লাগিব, দিনটো অ', দিনটো কি কৰি থাকিম?
কিবা আৰু ভেজ খাম আৰু যি দিয়ে ভেজ টো দিবই চাগে।
উম।
কিবা ব্ৰেকফাষ্টত হেৰিটো নাখালেই হ'ল নন ভেজটো নাখালেই হ'ল আৰু। ভেজটো খাই ল'ম আৰু। কাৰণ একদম আটা মই আৰু ডাইৰেক্ট হেৰি অঁ' তই তুমিতো ডাইৰেক্ট আহি আকৌ হেৰি আহিব লাগিব ডিউটি।
মোৰ নাই ডিউটি।
কাৰ ডিউটি সেইটো?
কি ডিউটি?
অ' হল সেইদিনাটো মোৰ ডিউটি আছে। মই, আকৌ ডাইৰেক্ট বাহিৰে বাহি নাইট ডিউটি কৰিব লাগিব আহি।
অ ', ঘৰ নাযায় আৰু।
নাই আৰু ক'ত অ, কেনেকে আহিম মানে চাৰে পাঁচটাত তোমাৰ শেষ হ'ব বুলি কয়, চাৰে পাঁচটাত শেষ হয়, নে নহয়। তুমি গেৰেণ্টি ল'ব নোৱাৰা নহয়, তাৰ পিছত আহি আৰু অলপ ম ঘৰ ছোৱালে মোৰ আহিব হবয়ে, সেইকাৰণে। সেইটো কাৰণে আৰু ভাবিছো চাই লও কি হয়, টাইমটো চাই লওঁ, টাইমটো হিচাপত আৰু কৰিম আৰু।
উম। নহয়, এ এ মোক কথা পাতিব দিয়া নাই শান্তিত। ফেঞ্চি বজাৰৰ জেল ৰোডত আচে, ৰবাচোন চাও কিব বেয়া কি দিব অ, ইমান দৰকাৰী কথা পাতি আছো, কিবা কিবি ব কি আছে।
এইটো ইম্পৰ্টেণ্ট কথা। ইম্পৰ্টেণ্ট কথাটো আগতে পাতি ল'ব লাগে, তাৰপিছত বাকীবোৰৰ কথা।
আমি যে আহোতে, ৰ'দ দি আছিলে, এতিয়া অকনমান বৰষুণৰ নিচিনা হৈছে।
বৰষুণ আছে।
বতৰটো, বৰষুণ নাই, বৰষুণ নাই কিন্তু বৰষুণ দিব পাৰে।
ছাতি আনা নাই নহয়, ছাতি নানাকে মই নহলে সেইখিনিত লকি যাবই নোৱাৰিম। এ মই যে কিবা এটা লৈ আহিব লাগিছিল, এতিয়াহে ফিল হ'ল দেই।
কি বস্তু ড্ৰেছ?
কিবা এটা উম, ডে হেৰি নহয়, ড্ৰেছ নহয়। বাট ষ্টীল, মই কিবা এটা লৈ আহিব লাগিছিল, হা?
চাৰ্ট চাৰ্ট।
চাৰ্ট নাই আনা।
এইৰ আছে নহয়।
কাৰ চাৰ্ট হি হি হি।
এইৰ।
তই, জ জমাইছা নেকি তুমি, তাইৰ চাৰ্ট
নাই এই হয় চাৰ্ট চাৰ্টবোৰ হয়।
এ নহয়, তোমাৰ গাত হয়, তোমাতকে মই আৰু শকত বুজিছা?
উহ হো।
নহব, তাইৰ মোৰ বস্তু নহয়, মোৰ নহব।
কিয় আপোনাক আপুনি কিবা এটা আনিব নোৱাৰে।
এ মই ভাবা নাই অ মই মানে এটা হেৰি আনি মই যোনটো মোৰ। চকুৰ আগত পালো সেইটোৱে লৈ আহিলো তাৰ পিছত চালো যে সেইটোতো একদম লৰা টাইপৰ হয়। মানে হেৰি আৰু হেৰি নহয় আৰু হ'ব সেইটোৱে মই ইনচাৰ্ট কৰি কিনে পিন্ধি ল'ম।
হ'ব আপোনাক অলপমান মেকা আপ কৰিলে ভালেই দেখি।
উম বিৰাট ভাল দেখি বহুত ধুনীয়া দেখে মোক খালি এটাে ইয়েৰ ৰিং। দিবা মই ইয়েৰিংছ আনা নাই নহলে তাইকেও কবা মই ইয়েৰিংছটো মানে। ওলাব হেৰি নহ'ল ইয়োৰৰিংচটো নোলালো মানে সেইকাৰণে। কিমান হৰে চাই লও আৰু কেনেকুৱাকে। বৰষুণতো নিদিলে ভাল আছিল অ ভালকে যাব পাৰিম।
নিদিয়ে নিদিয়ে আৰু ৰোফ টপ হলে দিগদাৰ হৈ যাব। ৰূফটো হ'লে দেখোন তাতে উ উম।
মানে ৰুফটপত বাৰু তাতে হেৰি আছে মানে চাইডে চাইডে বাৰু হে, বনোৱা থাকে কিন্তু হ'লেও ন যোনটো আমাৰ প্লেন আছিলে সেইটো। সেইটো নহ'ব নহয়।
নহ'ব নহ'ব।
দিয়া হ'ব মই সোনকালে ওলাই যাম দিয়া।
ঠিক আছে ওলাই আহ, অ অ অ ঠিক আছে উ উম উম আ বাই বাই।
কলতে দি দিছ বা,